হেল্ল', কি কৰিছা?
আছোঁ এনেই, তুমি?
অ', ময়ো আছোঁ এনেই।
অ' খবৰ ভালেই, তোমাৰ কোৱা।
মোৰো ভালেই বাৰু।
অ'
বাকী ঘৰৰ ভাল?
একদম চলি আছে, মজা।
অ',
ভাত চাত খালা নাই?
ভাত চাত খালোঁ।
কি দি খালা?
ভাত, মাংস দি।
অ' আজি মও গাহৰি ডবাই দিলোঁ ন, গাহৰি দি মাৰি দিলোঁ আজি।
হয়, নেকি গাহৰি খোৱা মানে।
পুৰা গাহৰি নহ'লে ভাতে নাযায়।
ঠিকে আছে। কলেজ চলেজ গৈছানে নাই?
হা? কি ক' কলেজ গ'লো এই আমাৰ হেৰি হৈছে এ বি এ বি মানে কিবা মিটিং হৈ আছে ন' তাত আছিলো ওলাইছো অলপ আগত। বাকী কোৱা আৰু।
মই ভাবি আছিলো বিজনে বিজনেচ এটা কৰিম বুলি।
কিহৰ বিজনেচ কৰিবা?
ফুল বনোৱা।
উম, ফুল বনোৱা ফুল, ফুল।
হয় নেকি, এই মই ভাবিছো তোমাৰ হেৰি আগষ্ট মানত তোমাৰ এ ক'ৰবাত ফুৰিব যোৱাৰ প্লেন এটা কৰোঁ, কি কোৱা?
পাৰি।
পাৰি ন'?
অ'।
তাকে, তোমাৰ লগৰ খিনিক ক'বা।
মই কৈছোঁ
আতচ্ছা, অ'
ভালে নে?
ভালেই, ভালে।
অ', ঘৰত চবৰে ভাল?
ভাল, ভাল।
অ', অ'। বাকী কালি ফিলিম চাব যাওঁ ব'লা।
হা
কালি ফিলিম চাবলৈ যাওঁ ব'লা।
অ', ঘৰত সুধিব লাগিব আকৌ।
অ'
তাৰপিছত জনাম দিয়া।
সুধি জনাবা আৰু।
হা
সুধি জনাবা বাৰু।
অ'।
অ', এনে মায়ে বকিব নেকি?
নবকে।
অ' মা, মানে পুৰা একদম ন ফ্ৰী?
হা
মা মানে একদম ফ্ৰি।
অ'
অ' বাকী চাহ তাহ খালা নে নাই? হেল্ল, হেল্ল
অ'
চাহ তাহ খালে নে?
চাহ তাহ খালোঁ।
অ', বাকী ৰাতি কি সাজ?
ৰাতি নেজানো
অ'
পিকনিকত যাওঁ ব'লা নহ'লে
ব'লা যোৱা যদি
অ, যাব পাৰি কত যাবা।
আহ তোমাৰ কিবাফিলে যাবা বলা ওদালগুৰি চাইদ। নামেৰি নাম নামৰি নহ'লে ভালুকপুং।
অহ, তাতে জেগাবোৰ ভালনে?
ভাল।
অ
বাকী তোমাৰ ঘৰৰ মানুহে এতিয়া পাৰ্মিচনো দিয়া নে নিদিয়ে বা তামাং পাৰি বাৰু লাডাখো পাৰি।
অৰুণাচল নহয় টাৱাং যাওঁ নহলে
অ টাবাং পাৰি
অহ।
ফুৰি আহোগে
ফুৰিবও পাৰি তাত।
অহ বাকী আইতা খবৰ ভাল।
অ ভালেই।
অহ।
তোমালোকৰ আইতাৰ।
আমাৰ এতিয়া দাঁত শৰিলে দুটা।
আৰু আইতাকৰ আকৌ গোটেই খিনিয়ে সৰিল।
এই আইতা তামোল চামোল খাই ঠাকে
দাঁত সৰা পৰা নাখায় আৰু।
অহ।
এতিয়া বুঢ়ী হৈছে ন সৰিব এনো।
অ আমাৰ এয়া একৌ সুন্দি চাই তামোলটো।
অ দুটাহে সৰিছে আৰু বাকী আছে নহয় পাৰিব খুন্দি খাৱ।
ছাগল মাংৰ তলত মাংস নাখায়।
অহ
ককাটো মানে ককা পুৰা হেভি আছে।
হেভি আছে অ। আইতাজনীহে জালে বুঢ়ী হল।
অ', আইতা মানে অলপ বয়সটো বেছি ন, ককাৰ, ককাতকে মানে পোন্ধৰ বছৰ ডাঙৰ আইতা। এ, তাৰ মানে বহুত মানে কি, কম আৰু।
অ' তোমালোকৰ মা কি, কৰি আছে?
মা কামত গৈছে।
অ', এতিয়াও কাম কৰেনে?
অ', কাম কৰি আছে।
অ'
মা এতিয়া আহি পাব বাৰু আঠটা মানতে।
অ', অ', আৰু দেউতা?
দেউতা, দেউতা গুৱাহাটীত থাকে। অ'। দেউতা আহিব বাৰু কেইদিনমান ছুটি পালে।
অ'।
বাকী লগৰ খিনি খবৰ কেনেকুৱা?
লগৰ খিন-অ', লগৰ খিনিৰ ভালেই।
অ'।
তোমাৰ লগৰ খিনি
মোৰ ভালেই আৰু মই মানে লগ চক এৰি দিছোঁ আৰু।
হা
অ', লগৰ চগৰ মানে এৰি দিছোঁ আৰু।
অ', বিজনেচটো কথা কি ভাবিলা?
বিজনেছটো ভাবি আছো মানে, শ্বিলং যাব লাগিব তোমাৰ।
শ্বিলং।
অ', শ্বিলং যাব লাগিব।
অ'।
শ্বিলঙত যাই পেলাই কাপোৰৰ মাৰ্কেটটো এবাৰ ঘূৰি আহিব লাগিব।
অ'।
কাপোৰৰ মাৰ্কেটটো ঘূৰি আহি পেলাই তাৰ তাৰ পৰাই আৰু কৰিব লাগিব বিজনেচটো। সেইয়াই আৰু অ', কাপোৰৰে কৰোঁ। অ', হেল্ল'।
অ'। ইউটিউবত এটা একাউন্ট বনাই দিম।
অ', হয় নেকি? ঠিকে আছে দিয়া।
ইনষ্টাগ্ৰামতো
কি কৈছা?
ইনষ্টাগ্ৰামতো এটা আইডি বনাই দিম কৈছোঁ।
কাৰ কাৰণে?
কাপোৰৰ।
অ', কাপ
তেতিয়াহে আকৌ গম পাব ন'।
কি? কি গম পাব বাৰু?
উম, আমি কাপোৰ বেচিম বুলি আকৌ।
অ', একেলগে কৰিম ন'।
বি আৰু তাৰ পিছত কেকৰো দোকান এখন খুলিম লাহে লাহে।
অ', এই ম'ম'ৰ দোকান খুলিলে বেছি ভাল লাভ হ'ব।
অ', এ চব দোকানে খুলি
খুলিদিও ব'লা কেছ নাই খুলিদিও।
ম'ম'ৰটো এনেও হ'ব বাৰু।
অ', ম'ম' খাই ভাল পোৱা নে হেৰি চাও চাও?
দুটাও ভাল লাগে।
বেয়া কি পোৱা?
বেয়া বেয়া কি পাওঁ যাত নো ময়ে নাজানোঁ নহয়।
অ', অ'।
অ', তিতা কেৰেলা বেয়া পাওঁ।
তিতা কেৰেলা, এই মোৰ আকৌ ফেভৰেট। তিতা কেৰেলা।
ইমান তিতা কোনে খাই অ', এইগাল।
এই পেলু মৰে ন? খাবা পেলু হ'লে, খাই দিবা বুইছা।
উম। মই নেখাওঁ।
অ', খাব লাগে ভাল, স্বাস্থ্যৰ কাৰণে।
তাক কেই
জিম, চিম যোৱা নে নাই?
চিম যাওঁ। হৈছোঁ ন, অলপ? সেইকাৰণে যাওঁ আৰু।
হৈ গৈছে ন, বডী
অ', বডী তিয়া ঢেৰ হৈছে ব
গা মানে ফুলি গৈছে ন
অ তাকেটো
দা খুলিছে যেতিয়া মোৰ মানে অলপ মানে দে লেগ মাৰি দিলো ন কালি ইমান ভালকে মানে খোজকাঢ়িব পাৰ কালি মানে লেগ মাৰি দিলো ন অলপ মানে খোজ কৰণে দিগদাৰ লাগি আছে
কালি নহলে আমাৰ ঘৰত আহিবা বিজনেচৰ ডি এ ডিচকাচ কৰি লম
পাৰি
অ
তেনেহলে কালি আৰু বাছখন ধৰিয়েই দিওঁ তোমালোকৰ ঘৰলে যাবলে
অহ ধৰি দিয়া
পইচাটো তুমি দিবা ন পইচাটো তুমি দি দিবা অ
যিমান লাগে মোক কৈ থ
এনেই ইনভেষ্ট মান কৰিব লাগিব এটাই
ইনভেষ্ঠ বেছি নালাগে এক লাখ কৰিলেও হ
এক লাখ
অ কাপোৰৰ কাৰণে এক লাখ মানে এ হৈ যাব আৰামচে টিফ ট্ৰেট কৰিম ন গুৱাহাটী যাম লজ নহয় ফিফতত মানে অকণ লাভটো বেছি আছে অলৰেডি কৰাই আছে তুমি যদি পাতনাৰ শ্বিপত আৰু কৰা ভাল লাগিব আৰু হ'ব মই ফিফটি দি দিম তুমি ফিফটি দি দিবা
অহ
এতিয়া বাৰু ফিফটি নাই বাৰু বিশ হাজাৰটা কৰ পৰা যোগাৰ কৰিব লাগিব ত্ৰিশ হাজাৰ এটা আছে
অহ মোৰ মাত্ৰ দচ হাজ। জাৰটা আছে আৰু বিচাৰিব লাগিব।
চল্লিছ হাজাৰ এটা মিলো মিলোৱা।
মাহঁতক সুধি লম।
অ', অ'।
মানে আজিকালি মানে ছেকেণ্ড হেণ্ড কাপোৰ। ছেকেণ্ড হেণ্ড কাপোৰ মানে দামত বেছিলে বেছি লাভ হৈছে ন', ধৰা তুমি, দুশত কিনি পেলাই ছশত বেছি দিব পাৰা।
অ অ' পাৰি।
কাপোৰ কিনিব যদি যোৱা তেতিয়াহ'লে শ্বিলং যাব পাৰি কমতে কাপোৰ পাই যায়।
অ', তাতে যাম নহ'লে কাপোৰ কিনিবলৈ।
অ', বা কালি ত' মই ঘৰ যাওঁ আৰু ভাত চাত খাই আৰু তাৰপৰা ওলাই দিম কি কোৱা?
অ', তেনে কৰিম।
গাহৰি খুৱাবা নে নাই সেইটো কোৱা।
গাহৰি, এ যি খোৱা তাকে খুৱাই দিম দিয়া। গাহৰি খোৱা নে মাছ খোৱা নে ব্ৰইলাৰ নে এইটো কি কয় লোকেল খোৱা নে আৰু ছাগলী খোৱা নে আৰু বেলেগ হা?
মই চব খাই ভাল পাওঁ।
অ', চব খুৱাই দিম অকণ অকণ কে
অ', অ', তুমি খুৱাই দিবা ন' ভাতটো?
অ', হ'ব।
অ'।
বাকী এক্জাম চেগ্জাম কেতিয়া?
কেতিয়া আছে? ঠিক আছে হ'ব দিয়া ন', ৰাখিছোঁ কালি কথা পাতিম।
অ', হ'ব দিয়া।
বাই, বাই।
বাই, বাই।